নে শুনা পাইছা। শুনা পাইছা। শুনা পাইছা অ' মই শুনিছো।
হয়।
উম, কি কৰি আছা?
মই আছিলো। হয়, তুমি কি কৰিছা?
ময়ো আছো ৰবা এই বহুত গৰম পৰিছে নহয় আজি।
হয় হয় আজি বহুতে গৰম পৰিছে।
নহয় আজি তোমাৰ লগত এটা বিষয়। লৈ আলোচনা কৰোঁ ভাবিছো বিষয়টো হৈছে আত্মবিশ্বাস কেনেকুৱা হব।
বৰ ভাল বিষয় এটা বাছি লৈছা দেই আত্মবিশ্বাস মানে আমাৰ যিহেতু সকলোৰ বাবে প্ৰয়োজন। প্ৰয়োজ নে তুমি, আৰু আমি আত্মবিশ্বাস থাকিলে কঠিন কামো সহজ যেন লাগে দিয়াচোন আমাৰ। ভাল বিষয় এটাই বাছি লৈছা বাৰু কোৱাচোন।
অ মই তোমাক প্ৰথমে সুধিব বিচাৰিছো যে আত্মবিশ্বাসনো আমাৰ বাবে কিয় প্ৰয়োজন। তুমি কোৱাচোন।
মই ভাবো যে আত্মবিশ্বাস আমাৰ বাবে বহুতে প্ৰয়োজন কাৰণ। আমি যিকোনো এটা কাম কৰাৰ বাবে বা আমি যিকোনো সিদ্ধান্ত লোৱাৰ বাবে। আমাৰ সকলোৰে সেই আমাৰ মাজত মানে আত্মবিশ্বাস হোৱাতো বহুতেই দৰকাৰ। কাৰণ যদি আমাৰ মাজত বিশ্বাস নাথাকে তেনেহলে আমি যোনো সিদ্ধান্ত আমি নিজ মনে বা নিজ নিজে এ সিদ্ধান্ত লৱ নোৱাৰি আৰু আত্মবিশ্বাসী মানুহে নতুন নতুন সুযোগ গ্ৰহণ কৰিবলৈ আহ কৰিবলৈ মানে ভয় নকৰে আৰু জীৱনত আগবঢ়ি যাবলৈ সদায় চেষ্টা কৰি থাকে যদি আমাৰ মাজত সেই, আত্মবিশ্বাসটো নাথাকে তেতিয়া আমি আমাৰ জীৱনতো আগবাঢ়ি যাব নোৱাৰিম আৰু অ মোৰ মতেদি মানে আত্মবিশ্বাস হৈছে নিজৰ ওপৰত থকা ইতিবাচক বিশ্বাসটো। যে মই সকলো কাম আহ কৰিব, পাৰিম বা কোনো কাম কৰাতটো অসম্ভৱ নহয় এনেকুৱা ধৰণৰ যি ধাৰণা। সেই ধাৰণতকে মই ভাবো যে আত্মবিশ্বাস বুলি ক'ব পাৰি আৰু যিটো ধাৰণ নাটো আমাৰ সকলোৰে মাজত থকাটো বহুতে দৰকাৰী তুমি কি ভাবা এই বিষয়ে।
হয় হয়। ঠিকে কৈছা আত্মবিশ্বাস হৈছে আমাৰ মানে এক এনেকুৱা এক অমূল্য সম্পদ যিটো। এনেকুৱা মানে এজন ব্যক্তিৰ মাজত যেতিয়া আত্মবিশ্বাসেৰে ভৰপূৰ এজন ব্যক্তি দেখিবা তে এতিয়া তেওঁ সকলো কামতে যি লক্ষতেই নহওক কিয় তেওঁ মানে উপ হ'ব পাৰিব এতিয়া এতিয়া যদি আত্মবিশ্বাস নক থকা এজন মানুহ হয় তেওঁক যদি কিবা এটা কাম বা সিদ্ধান্ত এটা ল'ব দিয়া হয় তেওঁক মানে এ বহুত বহুবাৰ চিন্তা কৰিব বা ভাবিব বা ইজনক সিজনক সুধিব যে এইটো মই পাৰিম নে নোৱাৰিম নেকি এ সেনেকুৱা মানে হীন মান্যতাত ভোগে। ভুগিলে মানে সেনেকুৱা ধৰণৰ মানে আত্ম আত্মবিশ্বাসী মানে লোকসকলে সেইবোৰ সিদ্ধান্ত অতি তক্ষণাত আৰু মানে অতি বিক্ষ্যণ ভাৱে সিদ্ধান্ত বিলাক ল'ব পাৰে। আত্মবিশ্বাসী লোকসক আৰু যিকোনো কামতে মানে সফলতা তেওঁলোকে অৰ্জন কৰে।
হয় হয় একেবাৰে সঁচা কথা কৈছা দেই আৰু তেওঁলোক তেওঁলোকৰ বাবে মানে এইটো বহুতেই প্ৰয়োজনীয় হয় দিয়াচোন আৰু উ তোমাৰ আত্মবিশ্বাসে আমাৰ যিখিনি চিন্তা ধাৰা থাকে বা সিদ্ধান্ত গ্ৰহণৰ যিটো আমাৰ দক্ষত থাকে বা কাৰ্যক্ষমতাৰ ওপৰত যিখিনি মানে আমাৰ মানে বহুখিনি গভীৰ প্ৰভাৱ পেলাই বুলি মই ক'ব পাৰো। মই ভাবো যে ই সফলতাৰ পথ মুকলি কৰি দিয়ে নহয়নে বাৰু।
ঠিকেই ঠিকেই আত্মবিশ্বাস থাকিলেহে কোনো এটা কাম মানে সফল ভাৱে তুমি কৰিব পাৰিবা বা সিদ্ধান্ত ল'ব পাৰিবা জীৱনত।
হয় হয় সঁচাকে।
আৰু তুমি চাবা যে মন কৰিবা এই আত ত্মবিশ্বাস নথকা মানুহবোৰ কিন্তু বেছিকৈ হিন্যমান্যতা বা মানসিক চাপতো ভোগে।
হয় হয় হয় হয় একেবাৰে সচা কথা দে। অ বাৰু এই শিক্ষাৰ ক্ষেত্ৰত আত ত্মবিশ্বাসৰ কিবা ভূমিকা আছে নেকি তুমি কি ভাবা এই বিষয়ে।
হয়, হয়, যথেষ্ট ভূমিকা আছে। মানে, শিক্ষাৰ ক্ষেত্ৰত এতিয়া, ছাত্ৰ-ছাত্ৰীসকলে, য দি মানে, পৰীক্ষাতে হওঁক বা শ্ৰেণী কক্ষতে হওঁক, যদি মানে, শিক্ষকে ধৰ কিবা যদি এটা প্ৰশ্ন কৰিলে বা কিবা এটা, গৃহ কৰ্ম দিলে, যদি ছা ছাত্ৰ বা ছাত্ৰীজনীয়ে ভা-ভাবে যে, মই এইটো নোৱাৰিম নেকি, মই কৰিব পাৰিম জানোঁ! তেনেকুৱা ধৰণৰ মানে, যদি তেওঁলোকে ভাবে, তেতিয়াহ'লে মানে তেওঁলোকে, ইতিমধ্যে তেওঁলোকে যে, মানে, বিফল হৈছে, সেইটো মানে বুজা যায়। আৰু যদি, তেওঁলোকৰ আত্মবিশ্বাসটো থা কে নিজৰ মাজত যে, মই চেষ্টা কৰি চাওঁচোন! নহ'লে-নহ'ল বা হ'লে হ'ব। মই মা মাথোঁ মোৰ কামটো মই কৰি যাওঁ। মই চেষ্টা কৰিব লাগে, মই মোৰ বিশ্বাসেৰে, আত্মবিশ্বা সেৰে মই কৰি যাওঁ। তেতিয়া মানে, তেওঁ ইতিমধ্যে, জয়ী হোৱা বুলি মানে, কোৱা হয়। টো মানে শিক্ষাৰ ক্ষেত্ৰতেই হওঁক বা আন ক্ষেত্ৰতে হওঁক, হয় নে নহয়? প্ৰথমে, নিজৰ আত্ম, মনত জয়ী হ'ব লাগিব, আত্মবিশ্বাসেৰে। যে মই পাৰিম! মই এইটোত জিকি আহিম! তেতিয়া, তেওঁ মানে, এটা বেলেগ এটা শক্তি পাই, আত্মবিশ্বাসৰ ফলত। মই ভাবোঁ! আত্মবিশ্বাস এটা এ, এনেকুৱা এক শক্তি আনি দিয়ে যে, য'ত তুমি মানে, নোৱাৰি-নোৱাৰা কামটো বা নভবা কথাটো তোমাৰ মানে, হৈ যাব পাৰে। সেই আত্মবি
হয়, হয়, হয়! একেবাৰে সঁচা কথা কৈছা। মানে, যেনেদৰে তুমি ক'লা, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাসৰ বহুতে প্ৰয়োজন। আৰু যদি, এই শিক্ষকে পঢ়াই থকা সময়ত, যদি শিক্ষকে প্ৰশ্ন সুধে, ছাত্ৰ-ছাত্ৰীসকলক। যদি, তেওঁলোকৰ মাজত আত্মবিশ্বাস নাথাকে, তেতিয়াহ'লে, তেওঁলোকে সেই প্ৰশ্নৰ উত্তৰটো দিবলৈ, তেওঁলোকৰ বাবে বহুতেই কঠিন হ'ব। মইয়ো যেন, এনেকুৱা দেখা পাওঁ যে, আমি নিজৰ শ্ৰেণী কোঠাতে দেখা পাওঁ। যে, তেওঁলোকৰ মাজত আত্মবিশ্বাসৰ কমি থাকে। যাৰ ফলত, তেওঁলোকে মানে, প্ৰশ্নৰ উত্তৰ দিবলৈ বাৰে আহিব নোৱাৰে বা প্ৰশ্ন উত্তৰ দিবলে ভয় কৰি থাকে তেওঁলোকে তেওঁলোকৰ মান মত মানে এটা ধাৰণ চলি থাকে যে কিজানি তেওঁলোকে যদি উত্তৰটো দিয়াৰ পিছত যদি উত্তৰটো ভুল হৈ যায় নেকি।
অ অ সেইটো মানে তেওঁলোকে আগতীয়াকে মানে মনতেই তেওঁলোকে। ভাবি লয় যে মই ভুলেই হৈ যাব নেকি মই উত্তৰটো নিদিয়াই ভাল হব নেকি? তেনেকুৱা মানে তেওঁলোকে অ পৰিস্থিতিটো হয়।
হয় নিশ্চয় আৰু কি জানি উত্তৰটো দিয়াৰ পিছত মানে বেলেগে তেওঁৰ থা।
অ লাজে লাজে দিব নেকি হয় সেই সেনেকুৱা ক্ষেত্ৰত মোৰো মানে হৈছে। আছিলে মই নিজে কাৰণে মই ভালকৈ এইটো অনুভৱ। কৰিব পাৰোঁ মোৰ আগতেই মানে ধৰা মোৰ যেতিয়া মই স্কুলীয়া দিনত মোৰ আত্মবিশ্বাস। বহুত কম হৈ আছিলে কিন্তু যেতিয়া মই ল। লাহে লাহে নিজৰ ওপৰত মই আত্মবিশ্বাসটো অনাৰ চেষ্টা কৰিলোঁ লাহে লাহে মই সকলো ক্ষেত্ৰতে মই। মে মই জয়ী হ নিচিনাকৈ মই ভাবিলোঁ।
হয় ঠিকে কৈছা মানে সেইটো আত্মবিশ্বাসটো মানে তোমাৰ ব। বঢ়োৱাৰ কামটো বা আত্মবিশ্বাস জগাই তোলাৰ কামটো বিশেষকৈ মই ভাবো যে শিক্ষকসকলৰে কাম। শিক্ষকসকল শিক্ষকসকলে যদি তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে আহ মানে ছাত্ৰ ছাত্ৰী। সকল লগত তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেতিয়াও আত্মবিশ্বাসৰ সেই। ধাৰণা ভুল ধাৰণাটো কেতিয়াও উৎপন্ন নহয়। মই ভাবো যে তেওঁলোকে মানে বিশেষভাৱে শিক্ষা শিক্ষাৰ্থীসকলৰ মনত সেই। ধাৰণা টো উৎপন্ন হোৱাৰ পৰা বহু খিনিয়ে মানে পছ চলোৱাটো দৰকাৰ কাৰণ শিক্ষকসকলে জানেই যে কোন ছাত্ৰ ছাত্ৰী কেনেকুৱা হয় বা তেওঁলোকৰ। ব্যৱহাৰ বিাক দেখা প গ যে ক কেনেকুৱা ধৰণৰ বা কোনে কেনেকৈ কাৰ মনত কি চলি আছে সেইবোৰতো বিশেষকৈ গমেই পায় শিক্ষকসকলে সেই মই ভ। তেওঁলোকে হে সেনেকুৱা এটা ভাল পদক্ষেপ
অ', অ', অ' হয়, হয় ঠিকে কৈছা, শিক্ষকসকলে মানে যিবোৰ ধৰা এতিয়া আত্মবিশ্বাস নথকা বা অকণমান দুৰ্বল ছাত্ৰ ছাত্ৰী তেওঁলোকক মানে এ মই দেখিছোঁ, কিছুমান শিক্ষকে মানে ঠাট্টা মচকৰা সেনেকুৱা ধৰণৰ অ', মানে কৰে য'ত মানে চেই চাক বা ছাত্ৰীগৰাকী হিন্ন মান্যতাত ভোগে, কিন্তু এনেকুৱা কৰা অনুচিত তেওঁলোকে তাৰ বৰঞ্চত তেওঁলোকক অকমান বেলেগ ভালকৈ তেওঁলোকক যদি বুজনি দিয়ে বা, তেওঁলোকক কয় যে তোমালোকে ভয় নকৰিবা, তোমালোকে বিশ্বাস ৰাখা বা সেনেকে ধৰণৰ যদি অকণমান বুজনি দিয়ে মই ভাবোঁ তেওঁলোকে আত্মবিশ্বাসটো লাহে, লাহে, লাহে, লাহে তেওঁলোকৰ মানে বৃদ্ধি পাব তেওঁলোকৰ মনত, নহয় জানো?
হয়, হয় একেবাৰে সঁচা কথা আৰু এই আত্মবিশ্বাস সমূহ বৃদ্ধি কৰিবলৈ মই ভাবোঁ যে ৱে, তেওঁলোকে প্ৰথমে মানে ছাত্ৰ ছাত্ৰী সকলৰ মাজত মানত-মজত-মানে মনত মানে আ, নিজৰ শক্তিখিনি হওঁক বা গুণসমূহ তেওঁলোকক চিনাক্ত কৰি দিব লাগে। আৰু তাৰ পিছত সৰু, সৰু ল নিৰ্ধাৰণ কৰি সফল ভাৱে যিবিলাক সম্পূৰ্ণ অ', কৰাৰ অভ্যাস তেওঁলোকৰ মাজত গঢ়ি তুলিব লাগ যাৰ ফলত মানে তেওঁলোকৰ মনত সেই এটা ধাৰণা হ'ব যে, তেওঁলোকে এই কামটো কৰিব পাৰিব বা তেওঁলোকে সেই মানে প্ৰশ্নটো উত্তৰ দিব পাৰিব। যাৰ ফলত তেওঁলোকে বিফল নহয়, আৰু তেওঁলোকৰ মনত মানে সেই উম, যদি অ' সৰু, সৰু প্ৰচেষ্টাৰ জৰিয়তে সেই ভাগ ধৰাত, ভাগ ধাৰাখিনি আনি দিয়ে তেতিয়া মই ভাবোঁ যে, সেই ছাত্ৰ তেওঁলোকৰ জীৱনত যি কোনো কাৰ্য্যসূচী আক্ৰমণ কৰিবৰ বাবে কেতিয়াও মানে পিছ নাথাকে তেওঁলোকে সদায় আগবাঢ়ি, আগবাঢ়ি যাব, অংশগ্ৰহণ কৰাৰ বাবে সদায় আগত থাকিব বেলেগতকৈ যে, মই এইটো কাম কৰিব পাৰিমে। নাই মই এইটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিম‌, মই ভাবোঁ যে, অকল
তোমাৰ মাতটো অকণমান মানে কমকৈ ভাঙি, ভাঙি আহিছে অকণমান ওচৰৰ পৰা কোৱা।
হয়, মই তাকে কৈছোঁ যে, এই যিটো দায়িত্বটো সেই দায়িত্বটো অকল শিক্ষক সকলৰে নহয় অ', মই ভাবোঁ যে, এই দায়িত্বটো মানে আমাৰ পৰিয়ালবোৰ কৰাটো দৰকাৰী কাৰণ আ, পৰিয়ালব যদি তেওঁলোকৰ ল'ৰা ছোৱালীসকলক আ বিভিন্ন কামত উৎসাহ দিয়ে, তেওঁলোকে পিছপৰি থাকিলেও উৎসাহ দিয়ে তেতিয়া মানে তেওঁলোকৰ মা-মনত যিটো আত্মবিশ্বাস আছ-আছে সেইটো মানে বেছিকৈ গঢ় লৈ যাব মানে আগবাঢ়ি যাব যে, হয়, ঠিক আছে বাৰু মই এইবাৰ ফেল হ'লো একো কথা নাই মই আৰু দ্বিতীয়বাৰ‌ অ', চেষ্টা কৰি মই নিশ্চয় সফল হ'ম নহয়নে বাৰু? শুনিছানে? তোমাৰ কথাখিনি শুনা পোৱা নাই মই। শুনিছা নে